হেল্ল' কোৱা কোৱা? অ' হেল্ল' শুনি আছোঁ দিয়া, কোৱা?
ক'
হেল্ল' হেল্ল' কোৱা? অ' শুনি আছোঁ ক' অ' খবৰ আছো, তোমাৰ? হয়।
কথা পাতিম আজি।
তুমি মানে কি বিষয়ৰ ওপৰ কথা পাতিবা? হেল্ল'। কোৱা?
কথা পা ভাল হ'ব। ল্ল' শুনি আছো।
খাদ্যৰ ওপ অ' অ' মানে খাদ্যৰ ওপৰতে কথা কও নেকি? খাদ্যৰ ওপৰত, হয়।
এনে নৰ্মালি আপুনি কি কি খাবলে ভাল পোৱা?
মইতো ঘৰুৱা যিখিনি মানে হেৰি আছে লোকেল যিখিনি খাদ্য অসমীয়া।
হয়।
মানে সেইখিনি খাই মানে ভাল লাগে।
হয় হয়।
অ' তোমাৰ মানে।
ত' এনেতো আমিতো যিহেতু অসমতে অসমতে থাকো। অসমীয়া খা তে ভাল লাগিব। এনে খাদ্যবিলাক ভালকৈ সিজি খালে ভাল হয় আকৌ, বাকী নহ'লে কেতিয়াবা ডাইজেচৰ প্ৰব্লেম হয়, ধুন ভাল কৰি অ', সিজি নাখালে, এনেতো আমি বৰ্তমানৰ বতৰত, মানে খাদ্য ব খাব লাগে, একেবাৰে চাফ-চিকুণকৈ হয় ন'।
লাগে লাগে, হয় হয় লাগে। আপুনি অ', খানা খাদ্য ভাল, মানে বনাব জানে।
অ', অকন অকনমান, ইমান নাজানোঁ দিয়ক।
হয়। বনাব জানিব লাগে, অলপ চলপ কেতিয়াবা কেতিয়াবা। কেতিয়াবা মাজে মাজে হয়নে, ৰাতিপুৱা কি খায় আপুনি?
ৰাতিপুৱটো আমি ব্ৰেকফাষ্ট হিচাপে, কেতিয়াবা আমাৰ অ', ৰুটি থাকে, এ চাহ খোৱা হয়, বিস্কুট দি। কেতিয়াবা অ'। ৰুটিৰে খোৱা হয়। টো তেনেকে, আপোনালোকে অ' দুপৰীয়া আহাৰ কেইটামানত খাই নো?
দুপৰীয়া আহাৰ, আমি তাৰমানে ৰাতিপুৱা চাহ খোৱা হয়।
হয়।
মানে কিবা-কিবি আৰু, মেগি চেগী আকৌ, ৰুতিও কেতিয়াবা এনেকেই।
হয়।
আৰু এঘাৰটা মান বজাত, এঘাৰটা নহয়। এটামান বাজাত আৰু, মানে ভাত আমাৰ চলে আৰু।
হয়।
এনেকে, উম্। পিছত আৰু এনেকৈ আৰু, এনেকে মই বনাওঁ কেতিয়াবা। বনাই ভাল পাওঁ যিহেতু, তেনেকে দেখি দেখি মানে নিজে নিজেই শিকিছোঁ আৰু, কাৰ কোনেও মানে শিকা নাই, মই নিজেই ত' মানে সেই কৰিছোঁ। মানে দেখি দেখি। অ', অ', তুমিয়েটো দেখি এই শিকি জাই কিজানি।
অ',
হয়নে?
হয়।
হেল্ল'!
হয়, শুনি আছোঁ!
অ', তুমিতো দেখিয়ে শিকিলা নেকি?
অ', সেইটোৱেই, দেখি দেখি শিকিব লাগিব। কেতিয়াবা কেত কেতিয়াবা মানুহে যেতিয়া, অ' ৰন্ধা বঢ়া কৰে, তাতে অসমত ওচৰত থাকোঁ। দেখি দেখি শিকোঁ, অ', এনে শাক শাক-পাচলি
শাক-পাচলি, শাক-পাচলি খাওঁ খাওঁ, শাক-পাচলি খোৱা হয়।
হয়।
মই চব শাক পাচলিয়ে খাওঁ মোৰ লগত তাৰ মানে একো সেই নাই অ একো মানে বাচা সেই নাই আৰু মানে চব খাওঁ
হয় খাদ্য খাদ্য খাইলে আপুনি হাইজেনিক হাইজেনিক মানে অ শৰীৰৰ কাৰণে যিবিলাক ভাল হয় সেইবিলাক খাদ্য খালে ভাল যেনে
অ
অঁ প্ৰটিন জাতীয় খাদ্য আমাক চৰ্বিজাতীয় খাদ্যও লাগে
চৰ্বিজাতীয় হয় চব খাব লাগে গাখীৰ কচু টচু আদি কৰি
হয়
হয় শাক পাচলি খাব লাগে আৰু মাছ মাংসতকে মাছ মাংস আৰু আমাৰ সেইটো ক'ব গ'লে আমাৰ নহয়
হয়
মানুহৰ গতিকে স্বাস্থ্যৰ কাৰণে মাছ মাংসটো এভইড দূৰত থকাই ভাল
হয়
পাৰিলে আৰু নোৱাৰিলেটো মানে খাবই লাগিব আপুনি কি ৰান্ধে ঘৰত
অ ঘৰৰ শাক পাচলি থাকে কিন্তু আৰু মংস থাকে অ মই যে মই যেতিয়াবা বনাও অ মই বেচিকেলি আহ ম'হো বনাই ভাল পাওঁ
কি ক'লে?
মহ বনাই ভাল পাওঁ
অ
তাতে এইটো তো অলৰেডি টেষ্টি থাকে ন অ যদিও টেষ্টি নহয় টেষ্টি হৈ আহে আৰু ম'মো বনালে
অঁ হয় ভাল মানে বনাব লাগে
হয়
মানে চব বস্তু খাব লাগে ট্ৰাই কৰি
হয়
খাব লাগে
মানে আমাৰ আমাৰ শৰীৰৰ কাৰ আমাৰ শৰীৰটো ভালে ৰখাৰ কাৰণে আপুনি যিবিলাক ভিটামিন জাতীয় বস্তু খাবলৈ চ চাবজ ধৰি লক আপুনি আহ আমি যিটো লেবু বুলি কওঁ মানে ফল ফল মূলৰ ওপৰত লেবু আহ ত'ত য'ত মানে আমাৰ ভিটামিন থাকে সেইটো কমলা বুলি কও যে আমি সেই কমলা বিলাক খাব লাগে। আকৌ আমাৰ এই আপেল বিলাকক খাব লাগে হয়ে ন
উম তেনেহলে ৰান্ধিব ধুনীয়াকে পাৰে আৰু ন?
অ হয়
ৰন্ধা বঢ়া কৰিব পাৰে
ৰান, হয় ৰন্ধা বঢ়া কৰিব জানো অকণ অকণ।
হয় হয়। খানা চানা কেতিয়াবা ৰন্ধা হয় আৰু ন'।
হয় হয়।
লাগে আৰু আপুনি- কি কি খায়?
বাকী এনে আপুনি কোনটো কোনটো কোনটো- খাই বেছি ভাল ভাল পায় ভাত নে ৰুটি?
মই। মোৰ তাৰমানে হ'লে হ'ল আৰু মোৰ দূৰত-
অঁ' আচ্ছা' দুটা অঁ' মানে মোৰ মোৰ - মই ৰুটিৰে থাকিব নোৱাৰোঁ, মই ক ভাত খাবই লাগিব। মই- আহ' মানে ভাতটো একেবাৰে- পৰম্পৰা হৈ গ'ল একদম প্ৰথমৰ পৰা আৰম্ভণিলৈকে।
আচ্ছা'। সেনেকুৱা, খাব লাগে। ইচ্ছা মানে যিটো মন যায় সেইটো মানে খাব লাগে আৰু।
হয়।
খালে আৰু ভাল আৰু মন নোযোৱা বস্তু এটা-
নাখালে ভাল আৰু-
বাকীতো আমাৰ এনে আহ' খুব খোৱা-খোৱা খাদ্য- ওপৰত খুব যতন ল'ব লাগে, যাতে সেই খোৱা খাদ্যৰ ওপৰত- ভেকুৰ-ভেকুৰ নপৰে, কোনো মাখি নপৰে- ন-ন বীজাণু নপৰে, নহ'লে সেই বীজাণুৰ পৰা আমাৰ বহুত- ধৰণৰ মানে বেমাৰ আজাৰো হ'বও পাৰে। ত' সেইকাৰণে- খা-খাদ্য বিলাক সদায় যতনে ৰাখিব লাগে। আৰু খাদ্যবিলাক বনোৱা হোৱাৰ পিছত আপুনি- আহ' থাকি ৰাখিব লাগে যাতে কোনো ধৰণত- ধূলি মাকতি পৰিব নোৱাৰে। হয় আৰু আৰু বেছি-বেছিকৈ আজি বৰ্তমান সময়ত পানীটোৰ ওপৰত- বহুত মানে গুৰুত্ব দিব লগা হয়। পানী বৰ্তমান বৰষুণৰ পানী- সোমাই থা, সোমাই থাকে সেই কাৰণে আমি গৰম কৰি খাব লগা হয়।
হয়। আৰু আপুনি চাটনি খায়নে নাখায়, চাটনি কিবা হত? চাটনি খায় ন'? প্ৰত্যেকটো মানে খাই খাদ্যতে থাকে ন'।
হয় থাকে।
প্ৰতি প্ৰতিটো সাজতেই থাকেই আৰু তোমাৰ।
হয়-হয়-হয়।
হয় খাব লাগে, স্বাস্থ্যৰ কাৰণে বহুত- ভাল, কিছুমানে খাব বেয়া-
হয়।
আৰু দালি-চালি খাই নে নাখাই আপুনি?
দালটো ফেভৰাইট বস্তু আৰু দালটো থ থাকিবই যতে নাখক
থাকিবই অ সেইটো দিবই ন ঠিক কৈছে। কিহৰ দাল খায় আপুনি? আপুনি দালিৰটো বহুত ভাগ আছে ন।
হয়।
মচুৰ দাইল আছে কাল এ শাক আছে আৰু
হয়।
খাতা কিবা-কিবি আছে কোনটো বেছি ভাল পায়? হয়-হয় আহি আছে। পিছত কোনটো দালিভাত খ খাই ভাল পায় আপুনি।
হেল্ল'।
অ' শুনি আছো দিয়ক হয়।
হয়-হয় কওকচোন।
হয় দালি-চালি আপুনি কি খাই ভাল পায় এনেই ধৰি লও এতিয়া খাই দালি কোনটো দালি।
হেল্ল'।
হয় শুনি আছো কওক।
হয় কোনটো দাইল খাই ভাল পায় আপুনি?
অ দ দালি কি ভাল পায় বুলি কলে আপুনি।
হয়-হয় কোনটো ভাল পায় সেইটো কৈছো।
অ দালি-দালিটো ভা থাকে না মুছাৰী দালি থাকে বুট দালি থাকে আৰু মুচ অ কি কি দাইল থাকে এটা
মগু বুটত দালি থাকে সেইটোৱে। খাব লাগে।
এই দালিত-দালিত মদ তেনেকুৱা কোনো ৰেস্টিকচন নাই বাৰু দালি হলে ভাল লাগে তাৰপিচত চাপ'জ ধৰা আজি মুগ দালবিলাক বেলেগ ধৰণৰ হয় ন। অলপ মটা-মটা কয় হা। সেই মুগ মুগদালবিলাক বনাওতে অলপ কষ্ট হয় বাৰু।
অ, আজিকালিতো শাক-পাচলি। তোক ভাত খা নেকি শাক পাচলিটো তেনেকুৱাই।
হয়।
হেৰি ঔষধবিলাক ধৰি লওঁ ভেজাল থাকে ন।
আজিকালি হয় ভেজালেই বেছি পোৱা যায় আজি মানে বজাৰত যি বিলাক ওলাই।
ঠিক আছে তেনেহ'লে আজি হ'ল। হেল্ল' হয় ঠিক আছে তেনেহ'লে বেলেগদিন আমি কথা পাতিম আজিলৈ ৰাখিলোঁ।
নিশ্চয়। হ।